আহ
উ কি কৰি আছ
মই এ হেৰি নাই এনে বাট বাটতে হেৰি কাপোৰ কাপোৰ অনা গাড়ী এখন আহিছে যে কাপোৰ আনে তাকে বলো চাবলৈ আহিছিলো এ স' লৰা ছোৱালী কাপোৰ আনে আকৌ হেৰি ডাঙৰ মানুহ নাইটি চাইটি এইবিলাক আনে তাৰ পৰাা চাদৰ মেখেলাও আনে।
অ ভাল কাপোৰ আনানে
অ ভাল। কাপোৰে নাই গাড়ী লৈ আহে উম তাকে বোলো চাবগৈ লাগিব বগৈছিলো তাক ফোন কৰা দেখি ত মই ফোন কৰিছো। ফোনটো লাগি গ'ল দে হয় দে মই আকৌ সেয়া গুচি আহিলো আধাৰ পাতৰ পৰা মানে ফোনটো হাততে লৈ থাকোতে ফোন টো। গুচি গ'ল উম উম উম হ
নাই মই বোলো সেই ভাত চাত খালে ন নাই।
ভাত নাই খোৱাাদায় বনাই থৈছোঁ।
অ এই কথা এটা ভাবিছিলো আজি দেওবাৰ নহয় ফ্ৰী আছ নেকি আজিতো বন্ধ।
ম পৰি আছে অ অ শুনিছ শুনা বৰষুণতো ধৰি আছে
সেইটো বৰষুণটো ধৰিছে মই ভাবিছিলো আজি অলপ পথাৰ ফলে ওলাই যাও নেকি
কিয়
এ বহুত দিন হ'ল যোৱাই নাই চাই আহগৈ পথাৰখন
অহ অহ
তাৰ আৰু কলমৌ শাক চাক কিবা কিবি পোৱা যায় ন কচু ঢেকীয়া যি পাওঁ সেইফালৰ পৰা লৈ আহিব পাৰিম
অহ
আনিলেও দেখোন এদিনতে গেলি যায় কিবা বগা বগা ভেঁকুৰ উঠি যায়।
অহ
এ উম তাকে বোলো অলপ ফ্ৰেচ বস্তু আনকে পথাৰ ফালে গ'লেতো পোৱা যায়।
অ পথাৰত এতিয়া বৰষুণৰ দিন নহয় তই এতিয়া নাপাবি নহয় মানুহ মানিমুনি চানিমুনি গজে অ কলমৌ শাক
এই কলমৌ শাক পাম অ কলমৌ শাকটো বেছি ভাল লাগে ন।
অ সেয়া শাক পাবি দে
অ কলমৌ শাক খাই বহুত ভাল লাগে মানিমুনিএনে ওখ জেগাত মানিমুনিটো থাকিব মানিমুনি বা ঘৰতো পোৱা যায়।
অহ
তই মানে মানিমুনি বিলাক
অ ঘৰ বাইদটো ঘৰ পাওঁ মানে যিতো
অঁ
এনে তো হেৰি অ সেয়া বিচাৰি যাব পাৰিবি কলমৌ শাক পাই নহয়।
অহ
তাকে আনিবিগৈ
এ নহয় মই অকলে যাবলৈও ভাল নালাগে
অ মই বোলো সেইটো কাৰণে বোলো ভাবি আছো তই যাও নেকি দুইজনী একেলগে গলোহেঁতেন। তহঁতৰ ফালে যাওঁ নে আমাৰ ইফালে যাওঁ এতিয়া
অ নাই মই আজি হেৰি নাযাও দে বুজিছো মই আজি ধেৰ কাম আছে বেলেগ এদিন যাম দে
বেলেগ এদিন যাবি তে'লে মই নাযাও আৰু মইনো অকলে গৈ কি কৰিম ভালো নালাগে নহয় অকলে অকলে পথাৰখনলৈ যাবলৈ লগ এজনী হলে ক কথা বতৰা পাতি কৰি পেলাই ভাল লাগে আৰু অঁ ছিগিও ভাল লাগে।
ফালে ওচৰতে ধৰিলো আগতেটো আৰু ওচৰতে আছিলে এতিয়া অকণ দূখ হ'ল। কিন্তু নাযায়-নাযায় মানে যোৱাই নাই, বহুত দিন- যোৱা নাই যে।
যোৱাবাৰ যে এই হেৰি মটৰ মাহৰ দিনত যে সৰিয়হ তুলিবলৈ গৈ যে মটৰ যে চুৰ কৰি-কৰি গৈ খাইছিলো যে।
অহ তে ইমান মটমাহ লাগিছিলে ন।
অ ইমান ধুনীয়া মটৰ খিনি যে ইফালেও মটৰ সিফালেও মটৰ খেতি চব। ফালে যে মটৰ খেতি যে সৰিয়হ তুলিব যাওঁ। যে তোমাৰ মায়ে যে গালি দিয়ে যে। মানে খৰিয়হ তুলিব আহিছে নে মটৰ চুৰ কৰি তহঁতে লোকৰ মটৰ চুৰ কৰিব আহিছোঁ।
অহ,
অ' ইমান ভাল লাগে পথাৰলৈ গ মই মানে এতিয়া যাবলৈ বিচাৰি আছিলো বতৰটো বাৰু অকন বেয়া। হলে মানে ঘৰত টো থাকি-থাকি আমনি লাগিছে মই বোলো এইকে ফোনত এটা কৰো যদি পথাৰলৈ যায় কল মৌ তাপাও কি-কি পাওঁ, এইফালে সেই পথাৰ ওখ উম মানে ধাপ বিলাক যে কচু থাকে কলা কচু।
অ কলা কৈছো অ এ কলা কছো অ আমাৰ বাৰীত, এতিয়া হৈ আছিলে একেধে হৈছিলে তেতিয়া এতিয়া জংঘল হল।
অ ' সেই নহয় বাৰী কচু বিলাকত অকন হেৰি খজোৱাৰ নিচিনাও হয় কিন্তু। কেতিয়াবা কিন্তু পথাৰৰ পথাৰৰ মানে ৰ'দ যে।
অ-অ,
কচুটো মানে বহুত ধুনীয়া মিঠা হয় খাবলৈ চাবিচোন। বাৰী কচুটোতকে ৰ'দৰ কচুতো সোৱাদতটো বেছি। কি হয়?
অ' সেইটো মানে ইমান কথা হোৱাটো ভাল লাগে আৰু।
ভাল লাগে কিবা এটা।
উম, হা।
তাকে মই মানে কলমৌ কেইডাল মান ইমান খাবলৈ মন গৈছে মোৰ কিন্তু এতিয়া বজাৰৰ পৰা কিনি খাবলৈ মোক হীন লাগে।
অ ক'পা আনে বা হয় ক,
কাৰণে কলমৌ শাক হওক ঢেকীয়া, বিশেষকে কলৰ্মতো বাৰু ইমান কথা নাথাকে অ এই ক ঢেকীয়া বহুত লেতেৰা জেগাত পৰা লৈ লৈ আহেনো আহি পেলাই মানুহে খালি আৰু কি আৰু পইচা কেইটা লাগে কাৰণে বিক্ৰী কৰেহি সেইটো কাৰণে ঘণ লাগে এ
আহঁ
সেইকাৰণে ভাবিছো নিজে গৈ পেলাই যদি পথাৰ পৰা বিচাৰি আনিব পাৰো ন ধুনীয়া একো উম হেৰি নিদিয়া এতিয়া বৰষুণ দিছে যে নহয় এতিয়া যে বৰষুণ দিছে এই এতিয়া কলমশাক ধুনীয়াকে হব অ বহুত ধুনীয়াকে এতিয়া গজিব যে বহুত ভাল এতিয়া কোমল কোমল হয় আগবিলাক ওলাব মানে
আহ
সেইটো কাৰণে
উম
খাবলৈও ভাল মই সেইটো ভাবি পলেহে তোৰলৈ ফোন লগাই আছিলো
অ আমাৰ এতিয়া পথাৰত হাল বাই দিলে নহয়
ত ন ভাললে হাল বালে
অ আমাৰ ওচৰৰ কথা কলে হাল বালে
উম এতিয়া ধান হেৰি কঠিয় চঠিয় পেলাাবোলেও হৈছেহি যে মানুহৰ ধান ৰোৱা দিনো হ বহি যায় অ বাও ধান কৰা মানুহত বাাৰ খেতি পেলাবলৈ কাৰণে হাল মাৰিবই
আহ সেইটো কাৰণে মানে এতিয়া অ আমাৰ ধান কাটিও হ'ল মাই হ'ল শুকুৱাই কৰি
হঁ
বেছি লেও আৰু এতিয়া ঘৰত ত ফচ া ঘৰ খাব হেৰি কৰা এনেই যিমান মানে সেইখিনি বেচে আৰু হয়
উম এ ন ন কি পৰা জমা কৰি পেলাই থৈ দিলে কি হয় জানা নিগনি নিগনিহে হয়
নিগনি হয় নহয় মানে এয়া ধান আকৌ মানে খাই থাকিব ইমান হেৰি আকৌ শালি খেতি ধান হ'বই আছে নহয় সেইটো কাৰণে মানে যিখিনি হেৰি হয় বেছি
উম, উম বেয়া লাগে অ, ' কিন্তু শালি খেতিটো। পুৰনা হৈ গ'লও বেয়া নালাগে। কিন্তু বৌ খেতি বৌ খেতি ধানতো ভাল নালাগে খাবলে এ নতুনতো ইমান। খাই সোৱাদ নাই দে চাউলটো।
অ, ' তেওঁ মানে ভালে লাগে নতুনতে। আমি খাই আছো নহয় এতিয়া, হেৰি কিন্তু পুৰণা হ'লে খাই ইমান ভাল নালাগে সেইটো কাৰণে মানে বেছি দিয়ে আৰু এতিয়া।
অ'। হ'লেও নহ'লে তহঁতৰ এই দেউতা পথাৰ ফালে যায় যদি কবি নহ'লে কলমৌ চলমৌ পালে এনেকে লৈ আহিবলৈ।
নাই দেউতা সেয়া এতিয়া পথাৰ ন অ', মাছ নাইে আমাৰ ইফালে এতিয়া মই পথাৰলৈ নোযোৱা হ'ল যে ধেৰি নোযোৱা হ'লো। অ', মই সোধাও নাই মানে কলমৌ পালেও মতা মানুহেনো ক'তনো সেয়া বিচাৰি ফুৰে হয়।
অ', সেইবিলাক অৱশ্যে মাইকী মানুহে বস্তু ক'ৰবাত দেখিলে অ', এইডাল শাকডাল লৈ যাওঁ দে। কিন্তু কিছুমান মতা মানুহৰ সেইটো ধং হয় কিন্তু দে। নাইকিয়া নহয়, উম।
অ'।
কিন্তু চব মতা মানহে সেইটো হিচাপ নাথ থাকে যে। দেখিলেও তাৰ আগতে দচ বাৰ আহিলেও হিচাপটো নাথাকে মানে, এইটো এটা কথা।
হয়।
নহয়। তহঁতক চাইদে মই মানে কিয় যাম বুলি ভাবি ছিলো আমাৰ এইটো অকণ দূৰ হয় মান মানে সেইফালে গ'লে আকৌ মাছ মাৰি থাকে ন'। সৰু সৰু যে মাছ বিলাকত খাবলৈও ভাল লাগে অ' পইচা কেইটামান লৈ গ'লে মাৰি থকা। অ', জেগা পাই কিনি পেলাই লৈ আহিব পাৰি। মই সেইটো কাৰণে
এ আগতে আমি খুব খালো।
অঁ তুনত ওচৰতে যে ভাল
অ' একে পাতত দি দি পাতত দিওঁ। আকৌ বইল কৰি একে হেৰি তাত জলকীয়া-চলকীয়া দি ধুনীয়াকে খাওঁ।
মোৰ বিৰাট ধুনীয়া লাগে ভাঁজি খোৱাতকে নহয় ভাঁজি খোৱাতকে সৰু মাছ টো পাতত দি বা বইল কৰি যদি হেৰি কৰি সানি খাও সঁচাই কিন্তু দেই। তক কওঁতে মোৰ লোপ লাগি গৈছে। এনেকুৱা লাগিছে চক কোৱা আগত যে আহিয়ে গৈছে উহ
এতিয়া পাই নেকি হেই মাৰিছে যদি সুধিব লাগিব ম মই আনিব লাগিব মই এই সৰু মাছটোৱে ভাল পা, আমাৰ এই আকৌ সৰু মাছটো হলে খাই। এই ডাঙৰ মাছ একদম নেখায়
অঁ, সৰু মাছটো খোৱা ভালো বোলে চকুৰ কাৰণে ভাল অ' উম।
পুঠি মাছটো খাই ভাল পায় বা এনেকে সৰু সৰু মাছটো মানে, হেৰি ভালকে ভাঁজি দিব লাগিব, তেতিয়াহে খায়। আৰু এনেই অইন মাছ নাখায়।
অঁ
উম।
নহয় যদি, হেৰি মাছ যদি মাৰিছে।
আহ
এই তেতিয়া হ'লে কবিচোন তহঁতৰ যদি আনৰ দেউতা যদি যায় সে এইফালে কবি যদি মাছ মাৰিছে তহঁতৰ আনিলে মোৰলৈকো অলপ লৈ আহিবি, তাৰপৰা খবৰটো দিবি মই দেউতাক পঠাই দিম নহয়।
নাই, এইকেইদিন মানে মাৰ শুনা নাই, মই এই আমাৰ ওচৰ ওচৰৰ মানুহ এটাই গৈ থাকে নহয়
অহ'
এদিন মানে মাৰা শুনাই নাই সেই এনে
তই মানুহজনক কৈ থবি যে মাছ যদি আপুনি সৰহকে পায়, অ', যি-যিদিনাই ধৰ বেছি সি বাও সেইদিনাখনে অলপ মোক মাছ দিব। তেতিয়া মইও ৰাখিম, আকৌ তহঁত ভাইটিও ৰাখিব পাৰে। সিওটো ভাল পাই নহয় সৰু সৰু মাছ বিলাক ন?
অ'।
তে দি পঠাবি তই
অ', অ', দি পঠাম দে। যদি মায়ে মই সুধি
অ'! যদি মাৰে তেনেকে নহ নহ'লে, উম! খবৰটো দিলে মই যাবগৈ পাৰিম ন'।
অঁ! অঁ!
গৈ পেলাই লৈ আহিব। সেইটোৱে কথা কিন্তু, অ'! সোনকালে খবৰটো দিবি পতককে যদি ক'বাত যাব লগীয়া হয় আকৌ গুচি যাওঁ ন'। সেইটো কাৰণে গতিকে, ক'বি বোলে আজি মাছ মাৰিব গৈছে, যদি পাই আৰু নহ'লে তোৰ তই আনি পেলাই ফ্ৰিজত ভৰাই থবি যে, তেতিয়া একো বেয়াও নহয়।
অ'! এ, ৰ'দ দিলে মাৰে মানে গম পালি, এতিয়া বৰষুণত নামাৰে। হ'ব দে বাৰু মই যদি মাৰে খবৰ দিম। উম!
অ'! অ'! তই যদি মাৰে যদি, অ'! মই নামলৈ যাওঁ। তই মাৰিলে মোক খবৰটো দিবি হা, অ'!
হ'ব দে।